হেল্ল হেল্ল
হেল্ল
শুনা পাইছা?
পাইছো পাইছো।
উম কি কৰিছা?
মই বৰ্তমান গাটো ধুই বোলো, ভাত কেইটামান খাওঁ
উম, ভাত কেইবাৰ খোৱা দিনত
দিনত আমি, দিনত ভাত এবাৰেই খাওঁ, দিনত এবাৰ ৰাতি‌ এবাৰ
উহ, নাই ৰাতিপুৱা খোৱা নেকি সুধিছোঁ।
নাই নাই নাই, আমাৰ ৰাতিপুৱা নাখাওঁ দেই ভাত
মোৰ ছবাৰ খাওঁ।
চবাৰ
অহ
আহ‌ হাহ
দিনত তিনিবাৰ ৰাতি তিনিবাৰ
ধেমালি ভাল কৰা নাই।
অহ
আচলতে ভাতটো মানুহৰ শৰীৰৰ বাবে ইমান উপযোগী নহয় যে, সেইকাৰণে
মই কমাব চেষ্টা কৰি আছোউ পৰা নাই একদম
আগতে আমাৰ দেউতাই স্কুলত থাকোতে আৰু মই স্কুল গৈ থাকোতে আমাৰ তিনিবাৰ খোৱা হয় এবাৰ ৰাতিপুৱা ন মজা খাইলোৱা হয় তাৰ পিছত আকৌ স্কুলৰ পৰা অহাৰ পিছত খোৱা হয় তাৰ পিছৰ ৰাতি এতিয়া আৰু দুইটাম
ঠিকে আছে কমাব পাৰিলে ভাল তোমালোকৰ তোমাৰ গাটো বেয়া বুলি শুনিছিলো ভাল পাইছা
এ গাটো বেয়া হৈছিলে হয় এতিয়া ভাল পাইছো বাৰু অলপ নাত ৰাতি দিল ডক্তৰে তেনেকে কৈছে এইটো খুব এইটো এটা ভাইৰেলে হৈছে বুলি কৈছে বাৰু হবকে জ্বত উঠিলে তাৰ পিছত কৈছে আমাৰ তোমাক তিনিদিন চাৰিদিন ৰোৱা তিনিদিন চাৰিদনৰ কাৰণে ঔষধ দিছে যদি গাটো জ্বৰ টো বোলে নকমে একে একে ভাগে থাকে তেতিয়া টেষ্ট দিছে কৰিব তোমাৰ মেলেৰিয়া টেষ্ট দিছে টাইফয়ডৰ টেষ্ট দিছে আৰু হিমগ্ল'বিনৰত তেটেষ্ট দিছে
বোৰ এটাও কৰা নাই ন
তোমাৰ তিনি চাৰি দিনৰ পিছত যদি বোলে জ্বৰটো নক কমে তেতিয়াহে কৰিব লাগিব কৈছে হিম্লবিন টেষ্ট টো কৰিব লাগিব মই
তোমাৰ হিমোগ্ল'বিন টো কমি আছে
হিমগ্লবিন টো কমি আছে উম
উ ত' তাৰ কাৰণে কিবা এটা খাবা কিবা এটা কৰিবা খোৱা বোৱ বোৰ ভালকে কৰিবা তুমি ডেইলি বইল এগ খাবলৈ ল'বাচোন
অ তাকেই
অলপ ডাইটটো সলাই ল'বা একম ষ্ট্ৰিকলি মেইনটেইন কৰিব ল'বা কালি মানে তোমাৰ ষ্টাফ ৰুমত বহি থাকোতে কথা পাতোতে গম প পালো যে ডাইট কনচিয়াচনেচটো বহুত ডাঙৰ কথা মানে মানে মোক মানে প্ৰবীন ছাৰে ক'লে ইংলিছৰ যে তুমি মেইনটেইন কৰা বা শুনি ভাল লাগিছে মানে কি হল কালি মই পাতি আছিলো মানে কেইজন মানে কলে কৈছে সেইবোৰ কি আমি চোন যি পাও তাকে খাই থাকো আচলতে অলপ মিলাব কৰিব লাগে মানে এতিয়াৰ পৰা কৰিলেতটো অভ্যাসত বেলেগ একো ন লাগে ঘৰত পোৱা বস্তু খিনিকে খাব লাগে।
উম উম সেইটো হয় এটা প্ৰপাৰ ডাইট প্লেনটোৱে মানে শৰীৰটোটো ভাল থাকিব।
খালি পুৰা ভাল বস্তুকেইটা খাবা আজি মই চাগে অলপ বইল চিকেন আনি ব
উ সেইটোতো মোৰ ভালেই কিন্তু আমাৰ ঘৰত চিকেনতটো খুব ইউজ টো কম হৈ যে গতিকে বাকীবোৰ বস্তুৱে ব
বাকীবোৰ খাবা চয়াবিন খাব ল'বা চয়াবিন ল'বা ভেজিটেবল যি আছে চব খাবা কৰ্ড গ গাখীৰ তো দৈ কৰি থবলৈ দিবা মাক দৈটো ডেইলি কনজিউম কৰিবা একবাতি একবাটতি সেইটো পৰা বহুতখিনি প্ৰটিন পাই যাবা ন তেনেকুৱা কেনেকে কাম অ না গাখীৰতটো থাকেই তোমালোকৰ ঘৰত কিন্তু তুমি দৈতো কম খোৱা শুনো ন ত মই সেইকাৰণে কৈছো যে মাক দৈ অকণ তোমালৈ এক্সট্ৰাকে তোমাৰ কাৰণে কৰিয়ে থ'ব দিবা। ত' গাখীৰ থকা মানুহৰ ঘৰতটো এইটো ভালেই আৰু তাৰ পৰা পনিৰো বনাই দিব পাৰিবা চিম্পুল একদম পন বনোৱা তো তুমি গাখীৰ অকণ উতলালা তাত অকণ নেমু চেপি দিলা নহবা তাত অকণ দৈ দি দিলা উতলি থকা গাখীৰখিনি। অলপ সময় লৰাই থাকিলে, লৰাই থাকিলে, লৰাই থাকিলে, লৰাই থাকিলে নিজে এক্সট্ৰা হৈ আহিব পনীৰটো। তুমি জাষ্ট তাৰ পৰা আঁতৰাই লৈ পেলাই কাপোৰ এখনত লৈ জাষ্ট চেপি দিলা, সেইটো পনিৰ হৈ গ'ল, হৈয়ে গ'ল। বুজিছা ন? হেল্ল'
উম' এ চুগাৰ হৈছে ন? হেল্ল' শুনিছানে অ' আমাৰ ঘৰত মানে দৈ তো থাকেহি।
দেউতা, আমাৰ ঘৰত মানে দৈ তো থাকেই আৰু ধৰি লোৱা তোমাৰ দেউতা চুগাৰ থাকে যে, দেউতাই মহৰ গাখীৰটো খুব কম। খাই, গতিকে দৈটোকে দিয়ে, দৈটো ভালো খাবলে। এইটোও কথা মানে এতিয়া পিছে?
নাই, মই গা ধুম গে এতিয়া। গা ধুই পেলাই
অ' আজি ক্লাছ নাই নেকি?
নাই-নাই, আজি নাই যোৱা, কাইলে যাম।
অ' তোমালোকৰ এক্জামো হ'ব হ'ল চাগে ন হেৰি স্কুলৰ?
অ' স্কুলৰ থাৰ্টিৰ পৰা চাৰি তাৰিখ হ'লে, মোৰ চাৰি তাৰিখে পৰে। চেঞ্জ কৰি দিলে, চাৰি-চাৰি তাৰিখে অ'। মই এতিয়া থাৰ্টি থাৰ্টিৰ এক্জাম দি দিলে এতিয়া মোৰ ক্ষতি নহয় আৰু বিকজ থাৰ্টিৰ এক্জামে দি দিছে। সেইদিনা মই মোৰ মই নগ'লেও হয় মানে মই ডাইৰেক্ট সেই তাৰিখে যাম। উম' চাৰি তাৰিখে যাম। মানে দুয়তো গৈ দিম কাৰণ গাৰ্ড হেৰি দিব লাগিব ন ডিউটি দিব ডিউটিনো কি আৰু। সেইটো দিম চাৰি তাৰিখে‌ খানা খাব চাগে। শুনি পাইছা ন। হেল্ল'। কি হল। হেল্ল' কি হ'ল তোমাৰ। হেল্ল'
শুনি আছো মই ভালকে
তোমাৰ পৰা মাত নাই যে কি কৰি আছা।
মাতো শুনিলে নহয় ন তুমি কথা ক'ব লাগিব তুমি। টো মাত বোল দিয়া নাই হেল্ল' হেল্ল' কৈছা মাজে মাজে
নেটৱৰ্ক টো অফ হৈ গৈছিল। তই কেইত আছে দিনত কি খাবা।
নাজানো কি খাও চাই লওঁ।
ঘৰত আছে মা হত।
আছে দিয়া আছে আছে।
অ বাকী তোমাৰ প্ৰিপচন কেনেকুৱা চলিছে আছে আছে।
ঠিক ঠাক আৰু দিম আৰু
অ এই তোমাৰ হৈ যোৱা পেপাৰ খিনি চাইছা ফাৰ্ষ পেপাৰ।
অ যোৱা বছৰখন এই পঁচিছৰ এই যোৱা ছমাহৰ আগৰখন চালো। বাকী কো চোৱা আছিলে আকৌ ৰিকে চাবলৈ হোৱা নাই।
ফাৰ্ষট পেপাৰিত এই এইকেইদিন।
অ' অলপ চলপ ভালকে ভিডিঅ' কোনেও বনাব পৰা নাই ন পেপাৰতটো ন ত এতিয়া মেমৰি বেচ কুৱেশ্যনহে দিয়ে।
সেইটোে মেমৰি বেচ এতিয়া আৰু অলপ মানে মানে অলপ চিমিলাৰ বস্তু খিনি দিয়ে, আৰু গোটেইটো একজেক্ট পেপাৰখনো নাপায়।
উম, উম।
সেইটোৱে আৰু চাৱো
এ তোমালোকৰ ফালে বতৰ কেনেকুৱা
বতৰ অলপ অলপ ৰ'দ দি আছে, তোমালোকৰ
উম আমাৰ সেই একে আজি ৰ'দতটো দিছে, বাৰু কালি গোটেই দিনটো বৰষুণ। কালিতো নিউজ পাইছিলে এন এছ পি চে হেৰি এৰি দিলে। পানী এৰি দিলে গোটেই অৰুণাচল লখিমপুৰ অৱস্থা দেখোন দেখিছো ল পছত
গোট এখন ভাঙি নিলে, এতিয়া নহয় মানে সেইটো কাম কিয় কৰে পানীতটো যেতিয়া হাই হৈ যায়, একদম হায়েষ্ট হৈ যায় তেতিয়া এৰি দিয়ে মানে ন।
তেতিয়াাই এৰি আৰু নহ'লে ডেম ভাঙি দিব যে।
তেওঁলোকে শ্ল'কে এৰিব নোৱাৰে নে পানীখিনি
নোৱাৰে আকৌ বহুত হাই প্ৰেছাৰত তেওঁলোকে ব্লক কৰি থৈ দিয়ে ন পানীখিনি
সেই যে মানুহ বিলাকৰ যে ইমান ইমান খিনি লষ্ট হয় ইমান খিনি মানুহ ঢুকাই যায় যে।
উম। এ সেইবোৰ তেওঁলোকৰ এতিয়া তেওঁলোকৰ কি কবা তেতিয়া। ডেম ডেমৰ সেইটোৱে প্ৰব্লেম মানুহৰ অসুবিধা
কোনতটো চাইডে কেতিয়া গুচি যায়, পানী খিনি ধৰিব আৰু এটা চাইড পানী নাহে নহয় চান নাই লখিমপুৰ চাইডত কেতিয়াও পানীতটো নাহে মানে ঘপককে। এন এছ পি চি ডেমটোতো হেৰিতহে আছে, গোকামুখতহে আছে ধেমাজিৰ। পুলটো চাইডে পানী খিনি গুচি যায়। সোতটো লৈ ধৰিবই নোৱাৰি মানে, কোনখন নদী ফালে গুচি যায়গে।
উম বা গোটেই ভাঙি নিছে। সেইটো কলে গৈছে লখিমপুৰ পৰা কলে আহিছে সেইটো পানীটো।
লখিমপুৰ হৈ তোমাৰ অৰুণাচল সোমাইছে বুলি শুনিছিলো। মই দেখিছিলো
অৰুণাচল কিন্ত ধৰিছো, অৰুণাচল অলপ হেৰিও হ'লে এই ক্লাউড ব্লাষ্ট হৈ গ'ল শুনিছো। অলপ ধাঁহি মহি নিছে একেবাৰে
আমাৰ কলং কপিলিত এফেক্ট নপৰে নেকি?
ত মই এটা নিউজ
হেল্ল' হেল্ল'
তেওঁৰ পৰীক্ষা
কিহল কি হ'ল
শুনিছানে নাই?
নাই শুনা।
এতিয়া শুনিছা? মই এটা নিউজ এটা পোৱা মানে তোমালোকৰ মৰিগাঁৱত কি নদী আছে মই নাজানো বাৰু তাৰ পৰা এই মথাউৰি এটাৰ অৱস্থাতটো বৰ এটা ভাল নহয় বুলি কৈছিলে, পানী এৰি দিয়া কাৰণে। মানে এনেই কিয়ে নেপকুৱে
উম হ'ব পাৰে।
জানো এতিয়া মৰিগাঁও কোনোখিনি তোমা লোকৰ ফালে পৰে নপৰে সেইটো কথা নাজানো বৰু।
অ গা তোকে ধুমগে আৰু দিয়া, হ'ব দিয়া।
তাকে মই ধুমগে দিয়া হ উম।